শুনি আছোঁ।
অ', কি কৰি আছা পিছে?
অ', অলপ আগত শুই উঠিলো ৰবা শুই উঠি ৰাতিপুৱা আহাৰ খালো।
অ', সেয়ে ময়ো আহাৰ পোৱা নাই বাৰু চাহ খালোঁ অকনমান উঠাত মানে অকনমান দেৰি হ'ল।
অ', অ',
অ', অ', বোলো ভাবিলো যে আমাৰ ধৰি লোৱা জীৱনটো আমাৰ ভালদৰে চলিবলৈ চলাই নিবলৈ হলে আৰু আমাৰ ধৰি লোৱা স্বাস্থ্যটো ভালে থকাটো আৰু অত্যন্ত জৰুৰী বুলি আৰু মই ভাবোঁ। বা আমি কাম বোৰ যাতে ভালদৰে কৰিবলৈ হ'লে কাম বোৰ বা আমাৰ কামবোৰত মনোযোগ ভালদৰে দিবলৈ হলে আমাৰ স্বাস্থ্যটো অত্যন্ত অতি জৰুৰী আৰু গতিকে তুমি কি ভাবা আৰু স্বাস্থ্য বুলি ক'লে?
স্বাস্থ্য আমাৰ এনেকুৱা এটা বিষয় মানে এ আমি যদি মানে স্বাস্থ্যটো মানে ভালদৰে যত্ন যতন কৰি ৰাখো, তেতিয়াহে মানে ধৰ আমি আমাৰ পৰিয়াল হওক বা আমাৰ নিজ নিজৰ বাবে বা ভাল ভাল কাম বোৰ কৰি যাব পাৰিম, বা আমি ভবামতে কাম বিলাক সঠিক সময়ত কৰিব পাৰিম, এতিয়া যদি ধৰা স্বাস্থ্যটোয়ে যদি ঠিক নাথাকে বেমাৰ আজাৰ হৈ থাকে তেতিয়া আমি আমাৰ কামবিলাক ভালদৰে কৰিব নোৱাৰিম, যেনেকৈ ধৰা মোৰ সেদিনা মই যোৱা পৰহি মই মানে ফাষ্ট ফুড খাইছিলোঁ, খোৱাৰ পিছতে মানে মোৰ হঠাৎ মানে পেটৰ অসুখৰ নিচিনা হ'ল। আৰু তাৰ পাছৰ পৰা মানে মই বহু মোৰ সমস্যাৰ সৃষ্টি হ'ল, তাৰপিছত মই আৰু এনেকৈ ডক্তৰ ওচৰলৈ গ'লোঁ গৈ ডক্তৰেও ক'লে যে এনেকৈ তুমি ফাষ্ট ফুড বোৰ নাখাবা কেইদিনমান। তাৰ বাবে তোমাৰ এনেকুৱা অসুখ হৈছে, গতিকে মই মানে স্বাস্থ্যৰ প্ৰতি তেতিয়াই মই উপলব্ধি কৰিছোঁ যে স্বাস্থ্যৰ প্ৰতি মানে আমি সজাগ সচেতন হোৱাটো বহুত দৰকাৰ।
হয়, হয় তুমি একেবাৰে সঁচা কথাই কৈছা আমি বৰ্তমান ক'বলৈ গ'লে আমাৰ ফাষ্ট ফুড জাতীয় খাদ্যবোৰ আমাৰ বাবে আৰু লাগতিয়াল বুলি আৰু আমি সকলোৱে ভাবো বা আমাৰ সকলো মানুহে আৰু বা প্ৰায়বোৰ মানুহে আৰু ফাষ্টফুড জাতীয় খাদ্য খাদ্যবোৰে খাই বা ময়ো, নিজেও কিছু পৰিমাণে হ'লেও সেই ফাষ্ট ফুডজাতীয় খাদ্যবোৰ ময়ো নিজে গ্ৰহণ কৰো আৰু যাৰ ফলত আমাৰ নিজৰে আৰু অ', পেটটোৰ লগতে আমাৰ স্বাস্থ্যৰো স্বাস্থ্যৰো বিঘ্নিত ঘটিবলৈ ধৰিছে আৰু। ক'বলৈ গ'লে, গতিকে আমি স্বাস্থ্যটোৰ ভাল ভালকৈ ৰাখিবৰ ৰাখিবৰ ক্ষেত্ৰত আমি আ, গুৰুত্ব দিব লাগে আৰু যে ধৰি লোৱা আমি যাতে স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় আমি ধৰি লোৱা প্ৰ'টিন জাতীয় খাদ্যবঢ়িয়া খাওঁ লগতে আমাৰ ধৰি লোৱা শাক পাচলি হওক বা নানা তৰ তৰহৰ আমি ভিটামিন জাতীয় খাদ্যবোৰ বা আমাৰ স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় হওক খাদ্যবোৰ আমি খও খোৱাটো আৰু অত্যন্ত জৰুৰী বা খোৱাটো প্ৰয়োজন বা আমি বৰ্তমান সময়ত দেখিব পাইছো যে আমাৰ সৰু ল'ৰা ছোৱালী বোৰ আমাৰ এই ধৰি ধৰি লোৱাক পেকেট জাতীয় বা প্লাষ্টিক জাতীয় লগতে আমাৰ ফাষ্টফুড জাতীয় খাদ্যবোৰৰ প্ৰতিহে আৰু বেছি আৰু আকৰ্ষিত হয় বা তেওঁ খাবলৈ আৰু আগ্ৰহ কৰে আৰু বিচাৰে গতিকে সেই ল'ৰা ছোৱালীবোৰক আমি সেই খাব দিব নালাগে। আৰু ধৰি লোৱা তেওঁলোকে খোৱাৰ ফলত তেওঁলোকৰটো ডাঙৰ দৰে হজম শক্তি নহয় ন' আৰু নোহোৱাৰ ফলত তেওঁলোকৰ বিভিন্ন গাত বেমাৰে আৰু দেখা দিবলৈ ধৰে আৰু সৰু ল'ৰা ছালী ছোৱালীবোৰক গতিকে আমাৰ আগৰ দিনৰ ধৰি লোৱা ককা, আজো ককা অহাৰ দিনত ক'বলৈ গ'লে আমাৰ বৰ্তমান সময়ত যেনেকুৱা আৰু স্বাস্থ্যৰ অৱনতি হবলৈ স ধৰিছে, সেই সময়ত কিন্তু কবলৈ গলে তেনেকুৱা হোৱা নাছিল বা বেমাৰ আজাৰী আৰু অ', অধিক দেখা গা কৰি উঠা নাছিল আৰু কবলৈ গ'লে, ধৰি লোৱা তেওঁলোকে ত', কৃষি কৰাৰ কৃষি কৰিলেতো তেওঁলোকৰ দেহটো ভালদৰে চলাচল হৈ থাকে, বা অশেষ কষ্ট হয়, গতিকে তেওঁলোকে আহাৰ বাৰৰ আহাৰ বোৰো আৰু সঠিক পৰিমানে খাইছিল, যাৰ ফলত আৰু তেওঁলোকৰ বেমাৰ আজাৰ আৰু গাত লমভিব পৰা নাছিল, গতিকে তুমি কি কোৱা?
একেবাৰে তুমি সঠিক কথাই কৈছা মানে তেতিয়াৰ মানুহ অধিক পৰিশ্ৰমী আছিল, পৰিশ্ৰম কৰিছিল আৰু মানে এতিয়াৰ লোককলে মানে পৰিশ্ৰমবোৰ এনেই যিহেতু আজিকালি কালি বিখ্যাত প্ৰযুক্তিবিদ্যাৰ যুগ হৈছে। বিভিন্ন ধৰণৰ সা সুবিধা বা এনেকুৱা ধৰণৰ গাড়ী মটৰ সকলো ফালে হৈ উঠিছে, গতিকে মানুহে মানে পৰিশ্ৰম কৰিব নিবিচৰা হৈছে। যাৰ ফলত মানে শাৰীৰিক পৰিশ্ৰমটো নোহোৱাৰ ফলত তেওঁলোকৰ মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তাৰউপৰি আজিকালি ভেজাল খাদ্য সেইদিনা মই মানে বজাৰলৈ গৈ দেখিলো আম ললো আম ধুনীয়া সতেজ আম দেখি ললো কিন্তু লৈ সে আম খাই মানে আমাৰ ঘৰৰ পৰিয়ালৰ সকলোৰে মানে বিভিন্ন ধৰণৰ অসুখ হল। হোৱাৰ পিছত মই মানে বাতৰিত দেখা পালো যে সেয়া বোলে আম মানে বিভিন্ন কিবা আ, এই গেছেৰে পকাই বা কিবা ৰং উম, দি এনেকৈ মানে সেউজীয়া কৰি থয় পকা কৰে সেনেকুৱা ধৰণৰ, গতিকে এনেকুৱা ভেজাল খাদ্য খাদ্য হলেতো আমাৰ বিভিন্ন ধৰণৰ অসুখ বিসুখ হৈয়ে থাকিব।
হৈয়ে থাকিব। হয়, হয়, একেবাৰে ঠিক কথাই কৈছা তুমি যেনেকৈ আমৰ আমটো খাই কিনে ধৰি লোৱা বেমাৰ হ'ল ঠিক তেনেদৰে আমি কবলৈ গ'লে এইটো বিশেষকৈ চহৰ অঞ্চলতো আমি হোৱা দেখিবলৈ পাওঁ। এতিয়া ক'বলৈ গ'লে আমাৰ গাঁও অঞ্চলৰ পৰাহে আমাৰ বিভিন্ন ধৰণৰ ধতি লোৱা শাক পাচলিৰ পৰা আদি কৰি আমাৰ নানা তৰহৰ খাদ্যবোৰ আমাৰ ক'বলৈ গ'লে গাঁওৰ অঞ্চলৰ পৰাই চহৰৰ অঞ্চললৈ ৰপ্তানি হয়। আৰু তাত সেইবোৰ কেইদিন থাকে বা কেনেকৈ ৰাখে তাৰ কোনো আৰু ভেলুৱে নাথাকে গতিকে ধৰি লোৱা অ', তুমি বা মই অ, ওলাই গলো বাহিৰলৈ বা মই গুৱাহাটীত থাকো বাৰু অ', ওলাই গলো বা তাত দেখিলো যে নানা তৰহৰ আৰু সতেজ যেন দেখা আৰু বস্তুবোৰ ওলাই আছে আগত। আৰু মই সেইবোৰ ভাল বুলি ভাবি ঘৰলৈ কিনি আনিলো কিন্তু ঘৰলৈ কিনি আনি আ, আ, কাটি যি দেখিলো যে সেইটো বেয়া আৰু গতিকে আমি বস্তুবোৰ ভাল বুলি আনো কিন্তু সেইটো যে ভিতৰত বেয়া হৈ আছে আমি গমেই নাপাও আৰু সেইবোৰ খোৱাৰ ফলত আৰু আমাৰ স্বাস্থ্যৰ অৱনতি হোৱা আমি বা আমাৰ বিভিন্ন বেমাৰে দেখা দিব পাৰে আৰু
হয়, হয়, তাকেই
তাকে সেনেকুৱাই মানে আজিকালি বজাৰত মানে ইমান তুমি যি বস্তু মানে শাক পাচলি সেউজীয়া শাক পাচলি নলয় কিয় মানে প্ৰত্যেক তাতে কিবা নহয় কিবা মানে ঔষধ জাতীয় বা ৰাসায়নিক আ, দ্ৰব্য পদাৰ্থ এনেকৈ মিহলাই মানে তেওঁলোকে এইবোৰ মানে বি বিক্ৰী কৰি আছে যাৰ ফলত বহুতো মানে বিভিন্ন ৰোগৰ সৃষ্টি হয় ইয়াৰ উপৰি মানে আমাৰ যদি স্বাস্থ্যটোৰ আমি যতন ল'ব লাগে যিহেতু তুমি স্বাস্থ্যৰ কথা কৈছা পানীটোক কিন্তু পৰিষ্কাৰ পানী খোৱাৰ ওপৰত বহুখিনি গুৰুত্ব দিব লাগে বুলি মই ভাবো, তুমি কি কোৱা এই ক্ষেত্ৰত?
হয়, হয়, তুমি একেবাৰে সঁচা কথাই কৈছা আমাৰ অ', বিশুদ্ধ পানীটো আমি সকলোৱে আৰু সেৱন কৰিব লাগে লগতে আমাৰ দেহটোৰ কাৰণে আৰু যিমানখিনি পানীৰ প্ৰয়োজন এদিনত সেই পানীখিনি আমি সকলোৱে আৰু খোৱাত টো আৰু জৰুৰী তেতিয়াহে আৰু আমাৰ স্বাস্থ্যটো ভালদৰে থাকিব অ, লগত তে আমি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো বা আমাৰ দৰে ল'ৰা ল'ৰা সৰু আৰু ল'ৰা ছোৱালীয়ে যিবোৰ আৰু দ্ৰব্য আছে সেইবোৰ আমি সেৱন কৰা আমি ওলাই গ'লে বাহিৰলৈ দেখিবলৈ পাওঁ তেওঁলোকে চিগাৰেট হওক বা সুৰা পান আদি কৰি থাকে আৰু অন্য ঠাইত অ', বেলেগ ঠাইবোৰত। গতিকে সেইবোৰ সেৱন কৰাৰ ফলত আমাৰ বায়ুটোতো দূষিত হৈছে। লগতে যে আমাৰ নিজৰ স্বাস্থ্যটোৰো অৱনতি ঘটিছে বা আমাৰ নিজৰ স্বাস্থ্যত যে আ, বিভিন্ন আৰু বেমাৰে যে আৰু লম্ভিব পাৰে সেইটো কথা আমি কোনেও আৰু না ভাবো বা আমাৰ মনতেই আহি নপৰে যে ইয়াৰ ফলত যে আমাৰ নিজৰ অ', ক্ষতি হৈ আছে আৰু গতিকে আমি সেইবোৰ কোনেও যাতে আৰু কি বুলো সেৱন নকৰো আৰু তাৰ কি আৰু সকলোৱে সচেতন হোৱাতোৰ অত্যন্ত জৰুৰী বুলি আৰু মই ভা
তুমি ঠিক কথাকে কৈছা, তাৰ সলনি মানে যদি আমি কিছুমান ভাল অভ বা সৰু, সৰু ভাল অভ্যাস গঢ়ি তোলো যেনে ধৰা আজিকালি মানে শাৰীৰিক কচৰৎ, ব্যায়াম যোগাসন আদিবোৰ মানে সকলো ফালে উপলব্ধ হৈছে, বা আজিকালি যি সমূহো মানে বিভিন্ন ঠাইত খোলা হৈছে গতিকে তাতে যুৱ প্ৰজন্মই তাতে গৈ যদি শৰীৰ চৰ্চা কৰে বা ব্যায়াম বা দৌৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী সমূহ কৰি থাকে তেতিয়া মই ভাবো তেওঁলোকৰ মানে শৰীৰটো মানে ভাল দি মানে গঠন হব আৰু লগতে মানে ভাল খাদ্য অ, বোৰ যদি মানে সেৱন কৰে প্ৰটিনযুক্ত খাদ্য তেতিয়া মানে শৰীৰটো মানে ভাল ধৰণে মানে তেওঁলোকৰ বিকাশ হব বুলি মই ভাবো, কি কোৱা তুমি?
হয়, হয় তুমি একেবাৰে ঠিক কথাই কৈছা আমি অকল খাদ্য খালে আমাৰ দেহটো ক'বলৈ গ'লে আমাৰ ভাল হৈ নাথাকে ন'। কাৰণ ধ ধৰিলোৱা আমাৰ যিটো আমাৰ মানুহৰ এলেহুৱাৰ কাৰণত যিবোৰ আমাৰ চৰ্বিজাত জাতীয় এক অংশ আমাৰ দেহৰ বাহিৰলৈ ওলায়, সেই আমাৰ চৰ্বিজাতীয় আমাৰ অ', অ', বস্তুটো আমি কমাবলৈ হ'লে আমি ব্যায়ামৰ জৰিয়তে আমি সেইবোৰ কমাব লাগিব। গতিকে আমাৰ স্বাস্থ্যৰ কাৰণে ব্যায়ামটো অতি অতিকৈ আৰু লাগতিয়াল ধৰি লোৱা যোগ ব্যায়ামেই হওক বা আমাৰ অন্যতৰৰ, আমাৰ বহুতো আমাৰ ব্যয়াম আছে গতিকে সেই যাতে আমি ব্যয়ামবোৰ কৰি আমাৰ দেহটো যাতে ভালদৰে আৰু ৰা, কৰি ৰাখিব পাৰো লগতে আমাৰ ক'বলৈ গ'লে খেলা ধূলাৰ জৰিয়তে আৰু আমাৰ দেহ তোৰ যিটো অ, অংগ প্ৰত্যংগবোৰৰ গঠন সেইটো আমি অ, খেলা খেল খেলিলেও আমাৰ হয় আৰু বা দেহৰ যিটো আমাৰ বৃদ্ধি হব লগা এক আৰু আ, সেই আৰু অং প্ৰত্যংগবোৰ যেনেকৈ বৃদ্ধি হয় আৰু খেল খেলিলেও আমাৰ সেইবোৰ হোৱা আমি দেখিবলৈ পাওঁ গতিকে আমি ব্যয়ামটোও কবলৈ গলে আমি ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ আমি সকলোৱে আৰু কৰাটো আৰু অত্যন্ত জৰুৰী বুলি আৰু মই ভাবো।
হয়,
গতিকে অ', তুমি এনে ব্যয়ায়াম কৰা নে নকৰা?
হয়, হয়, মানে মই এই আমাৰ ওচৰতে জিম এটা আছে তালৈ যাওঁ আ মোৰ বন্ধু দুজনো আহে মানে তাতে মানে আমি একেলগে মানে শৰীৰ চৰ্চা কৰো তাতে বিভিন্ন ধৰণৰ মানে মেচিন সমূহ আছে তাতে মানে আমি এক্সাৰচাইজ বা শাৰীৰিক কচৰত কৰো সেনেকুৱা ধৰণে আৰু মানে যিহেতু আমাৰ ইয়াত ঠাইৰ অভাৱ এনেকুৱাকৈ খেলপথাৰ বা এনেকুৱা একো মানে সুবিধা নাই ৰাজপথতো মানে এ দৌৰিবলৈ মানে ঠাই নাই গাড়ী অহা যোৱা কৰি থাকিব, গতিকে সেই জিমতে যাওঁ আৰু। ভাল লাগে তাত পৰিবেশ এটাও পোৱা যায়, বহুতো মানে আজিকালি দেখা গৈছে নৱপ্ৰজন্ম প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰো আহে খুব ধুনীয়া পৰিৱেশ।
হয়, মই বাৰু যিমলৈ নাযাওঁ, মই ঘৰতে আৰু ধৰি লোৱা যোগ ব্যায়াম বা আমাৰ আৰু দেখিবলৈ পোৱা ব্যায়াম বোৰ মই ঘৰতে কৰো এবাৰ ধৰি লোৱা
মানে সেইখিনি কৰিলেও মানে আমি নিৰোগী হৈ থাকিব।
হয়, হয়, গতিকে আমাৰ দে তয়ে দেহটো হৈছে আমাৰ নিজৰ বা স্বাস্থ্্যটো নিজৰ গতিকে আমি স্বাস্থ্যটো কেনেকৈ ভালে ৰাখিব পাৰো তাৰ প্ৰতি আৰু সকলোৱে আৰু গুৰুত্ব দিয়াাতটো আৰু অতি জৰুৰী আৰু।
নিশ্চয় নিশ্চয়, ঠিকেই।
বাৰু এতিয়ালৈ আৰু ৰাখো আৰু হয় ভাল লাগিল কেতিয়াবা আকৌ ইয়াৰ ওৰত আলোচনা কৰিম বাৰু।
হ'ব দিয়া।
ধন্যবাদ।